হেল্ল', হেল্ল' শুনিছানে?
হেল্ল'
হেল্ল' হেল্ল'
অ শুনিছা?
অ শুনিছো। তুমি শুনিছা নে? মোৰ মাতটো শুনিছা নাই তুমি?
শুনিছোঁ শুনিছোঁ।
অ অ কোৱা কোৱা? এই এনেই শুব লৈছিলো দেই।
অ অ
এতিয়া এনেই।
বৰ সোনকালে শুব লৈছাচোন। অ অ অ
অ নাই মই সোনকালে শুই যাওঁ।
অ হয় নি?
তোমাৰ দছটা এঘাৰটাত শুইয়ে যাওঁ।
অ।
ৰাতিপুৱা পাঁচটা ছটাত উঠো। ও ওম
অ অ
আমাৰ আমাৰ চবে শুয়ে যায় আৰু মানে মই মইহে সাৰ পাই আছো।
হয় নি।
অ আমাৰ মাহঁতেতো নটা বজাৰ আগতেই শুই যায় মা, পাপা।
অ অ ভালেই ভালেই সোনকালে শুব লাগে ন।
উম।
আচলতে কি হয় সোনকালে শুই মেলি আকৌ সোনকালে উঠা হয় ন?
অ অ অভ্যাস এইটো সব- সৰুৰ পৰা মানুহ সেইটোৱে পালোঁ যে অভ্যাস হৈ গ'ল আক।
অ হয় নি।
অ অ তো
হা হা
মাহতেতো আৰু সোনকালে মাহতেতো আৰু সোনকালে উঠে এতিয়া শুই। মাহঁতৰতো এতিয়াতো টোপনি গৈ আছে। কিমান নটামান বজাতে শুই যায় ত। তাৰপিছত ৰাতিপুৱা চাৰিটামান বজাতে সাৰ পাই যায়।
সেইটোৱে সেইটোৱে
ঠাণ্ডা ঠাণ্ডা দিনতটো আৰু সোনকালে শুই যাওঁ।
উম।
আচলতে ঠাণ্ডা দিনত কি হয় তোমাৰ দিনতটো হেৰি ন চুটি হয় নাই। ৰাতিটো দীঘল।
অ
উম উম তাকে তোমাৰ কি হয় মানে পাঁচটা মান বজাত মানে আন্ধাৰে হৈ যায় হয় নাই? এতিয়া আকৌ চোৱা তুমি।
আমাৰ চাৰিটা বজা, আন্ধাৰ হব হয়ে চাৰে চাৰিটালৈকে আন্ধাৰ হৈ যায়। অ অ সেইটোৱে।
এতিয়া চোৱা তোমাৰ চাৰে ছটালৈকেতো আন্ধাৰেই নহয়। পোহৰে হৈ থাকে মানে সাতটা বাজিবলে ওচৰ ওচৰি হওঁ মানে তেতিয়াহে আন্ধাৰ হয়গে হয় নাই?
অ সেইটোয়েতো
উম।
এইটোৱে এইটোৱে। সেইকাৰণে ঠাণ্ডা দিনত সোনকালে হৈ যায় আৰু ঠাণ্ডা দিনতো আমাৰ। ছটা চাৰে ছটাৰ ভিতৰত ভাত খোৱা হৈয়ে যায়। তুমি শুনিলে হাঁহিবা। তাৰপিছত মা এ, মাহতে আঠটালৈকে শুইয়ে যায়। মই মোবাইল চোবাইল চাই থাকো দেখি, এই আৰু মোবাইল পিটিকি থাকো যে। কিবাকিবি চাই থাকোঁ তেনেকৈ নটামান বাজে আৰু নটা দছটা খুব বেছি দছটা আৰু
থাকোতে অহ তোমালোকে শ্বিলঙত থাকোতে তোমালোকৰ সেই তাত মেচ চিষ্টেম আছিলে হয় নাই।
হঠাৎ হয় হয় হয় হয় হয় আমাক মেচ চলাব দিছিলে।
অ মানে তোমালোকে নিজে চলাইছিলা হয় নাই।
তোমাৰ কুকটো মানে আছে হা হেল্ল',
উম উম উম,
সুখ মানে পাহৰিব পাৰি কিন্তু তোমাৰ এ, এই মানে হেৰি বিলাক চিলিণ্ডাৰ টিলিণ্ডাৰ এইবিলাক মানে। মেনেজ লাগে মানে ওৱান মান্থৰ কাৰণে চলাব দিয়ে আকৌ মানে অকলে নহয়। গুৰোপ বনাই দিয়ে। মানে আমাৰ নিজৰ ভিতৰতে মানে এনেকুৱা হয়। তোমাৰ, চিনিয়ৰ জুনিয়ৰ সেনেকুৱা টাইপ আৰু তোমাৰ মানে এনেকুৱা হয় হা, যেতিয়া মানে আমি তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আছিলোতো।
অহ,
ঠিকমতা পঢ়া আঠজন দহজন মানে তেনেকে গ্ৰুপ বনাই দিয়ে হা, তোমাৰ যদি এতিয়া আঠ, জন হয় তাৰ চাৰিজন মানে চিনিয়ৰ থাকে আৰু তোমাৰ, চাৰিজন মানে জুনিয়ৰ মানে কাম বিলাক শিকাই যায় আৰু হা,
অ অ,
সেইটো হয় ত' তোমাৰ প্ৰথম, ফাৰ্ষ্ট চেমিষ্টাৰতো তেনেকে হয় মানে বজ পইচাখিনি মানে আমি কালেক্ট কৰিব লাগে হা,
উম উম,
কিবা এটা মানে ৰেট হাই কৰি লে হয় আৰু তোমাৰ এমাহকাৰণে চলাই তো এজনৰ পৰা তোমাৰ পৰা, মানে ধৰা ফিফটিন সান্দেত তেনেকৈ।
অ অ,
তেনেকুৱা মানে তোমাৰ তেনেকে হেৰি কৰো কালেক্ট কৰো চবৰ পৰা। তাৰপিছতে সেইখিনিয়ে মানে গোটেই মাহটো চলাই থাকিব লাগে আৰু তেনেকৈ তাৰপিছত তোমাৰ যেতিয়া ছেকেণ্ড চেমিষ্টাৰ পাওঁগৈ।
উম উম।
তেতিয়া মানে ছিনিয়ৰ খিনিয়ে তোমাৰ ফ'ৰ্ট ছেমিষ্টাৰ পাইগৈতো মানে, তোমাৰ লাষ্টৰ ছেমিষ্টাৰ যে তাহাতৰ ক'ত তোমাৰ প্ৰেছাৰ বাঢ়ি যায় জবৰ প্ৰেছাৰ মানে। তোমাৰ থা স তোমাৰ কোম্পনীজ বিলাক মানে আহিয়ে যায় তো তোমাৰ কেম্পাছ। প্লেচমেণ্টৰ কাৰণে কিন্তু ফ'ৰ্থ চেমত তোমাক তোমাৰ অলপ বেছি হেৰি যায়তো তাহঁতৰ মানে প্ৰজেক্টত ৰিপৰ্ড চাবমিট কৰিব থাকে। তাৰপিছত তোমাৰ এই মানে কেম্পাছ প্লেচমেণ্ট তাকেটো প্ৰিপেৰেচন মানে বেছি কৰিব লাগেতো। আকৌ তোমাৰ ইণ্টাৰণশ্বিপটো মানে তোমাৰ ফৰ্থ চেমতে দিয়েতো। ত' চিনিয়ৰখিনিয়ে মানে নোৱাৰে যে। ত' তেতিয়া মানে তাহাতে ফৰ্থ চছেমত থাকে আমি ছেকেণ্ড চেমত। থাকোতো গোটেই মানে ছেকেণ্ড চেমৰ খিনিকে মানে গোটেই আৰু চলিবলে।
অ'-অ'
তেনেকুৱা হয় তাৰপিছত যেতিয়া আমি থাৰ্ড চেম পাওঁগৈ অ' যেতিয়া আমি থাৰ্ড চেম পাওঁগৈ তেতিয়া আমি চিনিয়ৰ হৈ যাওঁতো তেতিয়া আমি থাকোঁ তাৰপিছত আমাৰ তাৰে গ্ৰুপত ধৰা তোমাৰ সেই যেনেকে ক'লো চাৰিজন চিনিয়ৰ, চাৰিজন জুনিয়ৰ কেনেকে-কেনেকে চলা আৰু তেনেকে থাকক আমি মানে একেবাৰে টেকেলি মানে
দি দিওঁ আৰু সেইটো জুনিয়ৰ খিনিকে দি দিওঁ আৰু মানে তেনেকুৱা কৰি ইচপণ্টেনোৱাচ প্ৰচেছত চলি থাকে মানে
অ'-অ'
তেনেকৈয়ে মানে আমাৰ সেইটো
সেইটোৱে
শিকাইছিলে আৰু
অ'-অ', ভালেই-ভালেই উম-উম। আচলতে কি হয় সেইটো এটা মেনেজমেণ্টৰ ওপৰত হয় নাই মানে কেনেকৈ মেনেজ কৰিব লাগে সেইটোৱে অ' সেইটোৱে এটা আৰে প্ৰেক্টিকেল শিকোৱা নিচিনাকে হয়গৈ ন' তাত
সেইটোৱে আৰু মেনেজমেন্টৰ ষ্টুডেন্ট আছিলোঁ টো
উম, সেইটোৱে।
সেয়ে মানে মেনেজমেণ্ট মানে চবতে মানে মেনেজমেণ্টে শিকায়।
অ', সেইটোৱে অ' তুমি কেতিয়া অ' মেনেজমেণ্ট পঢ়িব মেনেজমেণ্ট ষ্টুডেণ্ট হয় যেতিয়া গৈছা যেতিয়া মেনেজমেণ্ট পঢ়িবৰ কাৰণে হয় নাই কেনেকে মেনেজ কৰিব লাগে সেইবোৰতো দিব ন'
সেইটোৱে-সেইটোৱে এম বি এ কৈছিলোঁ যে তাৰ পিছত তোমাৰ হেৰি আকৌ কিবা কিবি প্ৰগ্ৰেমবিলাক হ'লেও মানে আমাকে মেনেজ কৰিব দিয়ে। সেইটোৱে-সেইটোৱে সেই তেনেকে আৰু মানে ভালে লাগে আচলতে বহুত মানে বস্তু শিকা যায়। প্ৰেক্টিকেলি বস্তুবিলাক শিকা যায়, উম-উম সেইটোৱে আকৌ বিশেষকৈ মানে মানুহৰ লগত কথা পাতিবলৈ শিকা যায় বুজিছা নাই ক মই এটা বহুত ইম্পৰ্টেন্ট বস্তু মেনেজমেন্ট মানে পাছতো তোমাৰ নিজৰ প্লেনিংটোতো লাগেই বাৰু হা
অ'-অ'
সেইটোতো হয় কিন্তু আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বস্তু তোমাৰ মানুহৰ লগত মানে কেনেকৈ কথা পাতিব পাৰা।
অ',
উম-উম-উম সেই মানুহজনৰ মন কেনেকৈ মন জিকিব পাৰা।
অ',
উম- উম, সেইটোৱে আকৌ।
তাকে ভালেই-ভালেই ত' এইবোৰ এতিয়া শিকি লাগে আৰু তুমিয়ে
সেইবোৰ শিকিলোঁ। হে- হে- হে অ'
ভালেই আমাকো শিকিবা- শিকাবা আৰু সৰুবোৰক।
শিকাবা মানে কি আৰু সেইবিলাক প্ৰেক্টিকেল লাইফত এতিয়া প্ৰেক্টিকল শিকাতোতো শিকিলো কিন্তু ইমান ধৰা পিছলৈ কামত নাহিলে গৈ আৰু এতিয়া ধৰা মেনেজমেন্ট লাইনতত চাবলৈ গ'লে নাই ন মই।
এতিয়া আকৌ বেলেগ ডিপাৰ্টমেণ্টত গ'লাগে নেকি।
বেলেগ লাইনত আছে যে অহ,
উম,
সেইটোৱে যদি পিছলৈ নিজে কিবা এটা সৰুকৈ
সেইটোৱে নহয় তোমাৰ এতিয়া কি হয়
গোটেই সেইবিলাক মানে কামত আহিব দিয়ে।
সেইটো-সেইটো আচলতে তোমাৰ বিদ্যাটো আছেই ন তুমি এতিয়া বেলেগো শিকাব পাৰিবা নিজেও কৰিব পাৰিবা ন?
সেইটো মইতো মানুহক যাকে পাও ল'ৰা ছোৱালী বিলাক কৰি থাক কও মই সেই জ্ঞান দি থাকো।
হা - হা - হা নহয় - নহয় আচলতে সেইটো শিকাব লাগে বোলে মানুহক জানান নাই?
সেইটোৱে - সেইটোৱে।
তেতিয়া মানে বেছি তুমি কি হয় এতিয়া কিছুমান থাকে ন এনেকুৱা বেছি অকণমান ফিতাহী টাইপ থাকে কেনেকুৱা কি মই অলপ বেছি পঢ়িছো, মই অকলে জানো, মই অকলে প্ৰথম মানে বিদ্যাটো সেইটো কথা নহয় মানে, হয়নে?
আৰু সেইটোৱে তোমাৰ তোমাৰ জ্ঞান মানে তোমাৰ বিতৰণ কৰিলে কমি নাযায়তো, তোমাৰ যিমান খিনি আছে সিমান এনেই থাকিব ত বেলেগক বি দিয়া হয় সেইটো ভালেই হয়। কিন্তু আজিকালি
তোমাৰ পৰা মতে ওম
আজিকালি মানে চব ঠিক হ'ব আৰু মানে আত্মকেন্দ্ৰিক ন?
সেইটোৱে।
সেইকাৰণে মানে নিজে জনা খিনি মানে ময়ে থৈ দিও, কাৰোব কাকো তাক নিসিকাও তেনেকুৱা টাইপৰ আৰু। যেতিয়া মানে একদম মানে প্ৰয়োজন হ'ব উপায় নাই আৰু তেতিয়া সে সিকাই।
অ, সেইটয়ে আৰু।
সেইোৱে-সেইটোৱে আৰু আজিকালি চব তেনেকুৱাই আজিকালি তুমি তোমাৰ সেই শাৰি বিলাকতো সেইটোৱে দেখিবা তুমি এতিয়া যদি তুমি বাইচান্স মানে কৈছো মানে কৰ্পৰেট ছেক্টৰত যদি জব কৰা। মানে তুমি সেই সেইবিলাকে দেখিব দেখিব প এতিয়া ক'পৰত মানে গম পাইছা ন?
অ',
মানে কোম্পেনী বিলাক এফ এম চি যি হওক বা বেংকিং চেক্টৰ সেইবিলাকত
অ', অ', অ',
উম - উম সেই তেনেকুৱাই কিবা চিনে বিলাক তেনেকাই'ত। মইতটো বেংকত জব কৰিছিলো তো তোমাৰ সেই তাত পঢ়ি থাকোতে কেম্পাছ ৰিক্ৰুইটমেণ্ট এটা পাইছিলো।
অ',
উম-উম সেই মানে গমপা যায আৰু। অ, কিন্তু এৰি দিলো আৰু। বেংকিং জবটো মানে ইমান পচন্দ নহ'ল আচলতে।
উম, কি হয় চবৰ এটা - চবৰ এটা মন এটা বেলেগ ন? উম,
অ', অ', সেইটো নহয় কৰি ভালেই লাগিছিলে।
অ', অ',
কিন্তু মানে তোমাৰ এ বহুত কথা থাকে মানে ভিতৰুৱা বহুত কথা থাকে।
সেইটোৱে-সেইটোৱে, নোৱাৰি-নোৱাৰি-নোৱাৰি তাকে।
সেইটো-সেইটো-সেইটোয়ে।
তেন্তে তোমাৰ পৰা মই এনে আৰু
অ', অ', অ',
নাৰ্ছে কৰিছিলোঁ বাৰু মইয়ো।
তুমি নাৰ্ছিং কৰিছিলা নি?
অ'।
আচ্ছা-আচ্ছা।
কৰিতো বাৰু, কিন্তু এতিয়া এনেই
তুমিতো জব কৰিছিলা?
জব কৰিছিলোঁ অ', কৰিছিলোঁ।
অ', অ'।
কিন্তু ভাল লাগিছিলে দেই।
নাৰ্চ কৈছিলা? অ', নাৰ্ছে কৈছিলা তুমি?
অ', নাৰ্চ এ কৰিছিলোঁ অ'।
উম।
কিন্তু নহয়, সেইটো টাইমতো কিবা এটা ভাল লাগিছিলে, কি হয় তোমাৰ লগৰবোৰ হওঁক, ডক্তৰ হওঁক, চিনিয়ৰ হওঁক মানে এনেই মানে লগত কাম কৰি থাকিবলৈ ভাল লাগে, জানা নাই?
অ', অ'।
অ', সেইটোৱেই, অতিটো কৰিছিলোঁ দেই। এানে অ', অ', অ', অপাৰ্চন থিয়েটাৰ অ'।
অ', অ'।
অপাৰেশ্যন ৰুমত। তেতিয়া ও তাৰমানে এটা বৰ বেলেগ এটা ভাল লাগে কিবা জানা নাই? তাৰমানে নাজানা কথাবোৰ শিকোঁ। শিকায়। তাৰমানে সেইবোৰ মানে আচলতে আমি বোলে নাৰ্চ বোৰ মানে অকল অতি ৰুমতে থাকিব পায় সেইটো নহয় মানে। তোমাৰ অল ৰাউণ্ডাৰ মানে চবতে তোমাক মানে